অঁ, মাত
অ' শুনা পাইছো খুৰা।
অ'হ কি কৰিছা?
মই এনেই বাহিৰতে আছিলো আৰু।
অ'হ, খোৱা বোৱা হ'ল?
অঁ, খোৱা লোৱা হ'ল।
অ', ঠিকে অ' আমাৰো হ'ল। এই জাষ্ট খাই উঠিছো। এই তোমাক এটা কথা সুধিব লগা আছিল সেইকাৰণে মই ফোনটো কৰিলো। আহ তুমি, বোলে একেইদিন মানে এ, আচাৰ বনোৱা আৰম্ভ কৰি দিছা?
হয় হয় মই আচাৰবলাক বনাই আছোঁ।
হয়। এ মই আমৰ আচাৰ বনাইছিল বুলি মই শুনিলোঁ সেইকাৰণে হয়নে নাই কথাটো বুলি মই ফোন কৰিলোঁ।
বনাই আছ অ' আমৰ আচাৰ মই বনাই আছো মানে আমাৰ তাতে আমৰ গছ আছে দুই তিনিটা সেইটোতে এবাৰ বিৰাট আম লাগি গেছে এইবাৰ বতাহ দিয়া নে নাই ইমান ত' ফুলবিলাক ইমান বেছি পৰা পৰি যোৱা নাই ত মানে লাগ বহুতেই আম লাগিছে আমাৰ গছত ত সেইটোৱে আচাৰ বনাই আছো আৰু আমি।
অ' মানে এনেতো তুমি আচাৰ আগৰ পৰাই বনোৱা। ন আমাৰ আচাৰ কিনি বজাৰৰ পৰা কিনি আনি হলেওঁ ন কেঁচা আম বন আচাৰ বনোৱা।
হয় হয় ম
তেন্তে এবাৰতো ঘ ঘ মানে ঘৰৰে গছত লাগিছে আম।
হয় হয় ঘৰৰে গছত লাগিছে এবাৰ অ ঢেৰ লাগিছে ঢেৰ লাগিছে। মানে আমাৰ ব আমাত আমাৰ আমাৰ বাগানত তিনি চাৰিটা গছ আছে সেইটোতে ঢেৰ ঢেৰ লাগিছে আম এবাৰ।
অ' ঠিকেই কৰিছা দিয়া আৰু হেনে দৰে পকালৈকেতো মানে কিছুমান আ তোমাৰ সেই পোক লাগিয়ে যায় ন। পকিলে কিছুমান আমতটো পোক লাগিয়ে যায়। অ হয় হয় এনে
আপোনাৰ দহটা আম লাগিছেতো দুটা তিনটাত পোক লাগি যায়ে এনেকা।
অঁ মই এনে বেলেগ আচাৰ বোৰ মই বনাব জানো কিন্তু মানে এ আমৰ আচাৰ তো মই মানে আজিলৈকে বনাই পোৱা নাইতো এনে আগতে এবাৰ বনাইছিলোঁ কিন্তু সেই ভিনেগাৰ টো নিদিয়াৰ কাৰণে আচাৰটো বেয়া হৈ থাকিল, এই ভেঁকুৰে ধৰিলে
অ ভিনেগাৰ টো দিব লাগব আচাৰটো বচাই থাকিব কাৰণে ভিনেগাৰটো দিব দিবা লাগে আমাৰ আচাৰত মানে যেতিয়া আপুণি মছলা দিব তেতিয়া অকণমান এ ঢাকনখন ভিনেগাৰ দিব লাগে
অ মই সেইটোয়ে মই নাজানিলো যে মই আৰু ভাবিলো আচাৰ বনাইছোঁ সোনকালে খাই শেষ কৰিম কিন্তু সেই আচাৰতটো মাই বৈয়ামত ভৰাই কিনে ৰাস ৰখাৰ পিছত এ বহুত দিনলৈকে লাৰাই নগ'ল। এ এদিন আচাৰ খাব মন গ'ল এ ঢাকনটো খুুলি চাও যে মানে ভে কুৰ ধৰিছে বগা বগা হৈছে পুৰা তাৰ পিছত আৰু সেইটো আৰু আচাৰ কিবা এটা
হেল্ল হেল্ল হেল্ল' হেল্ল হেল্লো' খুৰা মাত আহা নাই আপোনাৰ হেল্ল হেল্ল শুনা পোৱা না মই একো হেল্ল' খুৰা নাই নাই শুনা পোৱা নাই একো মাত হেল্ল' মই শুনা পোৱা নাই একো মাত? হেল্লো' নাই নাই। হেল্লো' অহ, অহ। অ শুনা পাইছো শুনা পাইছো দেও।
অ অ মানে সেই আমাৰ আমৰ আচাৰৰ কথা কৈ আছিলো তো।
হয় হয়।
এ মানে মই বনালো বনাই কিনে তো তোমাৰ সেই ভিনেগাৰ মই দি দিয়া নাছিলো
হয় হয়।
তাৰপিছত আৰু যেতিয়া এদিন খাব মন গ'ল বটল টো খুলি কেনে চাও যে পুৰা ভেঁকুৰ ধৰিছে আৰু গোন্ধত ওলাইছে আৰু সেইটো আছাৰ
আপুনি ভিনেগাৰ নিদিলে আপু বেছিদিনৈকে বাচাই থাকিব নোৱাৰে আছাৰ আপোনাৰ মানে আপোনাৰ ভিনেগাৰ আপুনি যেতিয়া বেছি আপুনি পোৰা বছৰলৈকে থবা খুজিছে তেতিয়া আপোনাৰ ভিনেগাৰ দিবা লাগিবইে নহ'লে বেয়া হৈ যায় আমৰ আচাৰবিলাক। হেল্লো হেল্লোও। হেল্লোও। হেল্লো
হয় মই মাত শুনি আছো।
অ দিয়ক।
মানে যেতিয়ালৈকে তোমাৰ আম বেছি দিনৰ লৈকে যদি থব মন জাগে তেতিয়া হলে তুমি ভিনেগাৰটো দিব লাগে।
অ ভিনেগাৰটো দিব লাগে মানে আপোনাৰ যেতিয়ালৈকে যেতিয়ালৈ ভিনেগাৰ দিলে আপোনাৰ আচাৰটো বাছি থাকে আমাৰ।
অ অহ মই সেইটোৱে মোৰ ভুল হৈ গ'ল মই পিছত গম পালো বাৰু যে ভিনেগাৰ দিলেহে
আপুনি মছলাবিলাক কি কি দিচেজে তাতে?
অ মছলাটো হেই বা চপ আৰু তোমাৰ সেই গোটা জিৰা গৰম কৰি সে সেইটো পা মানে পিচি লৈ কিনে সেইটো দিছিলো আৰু বেলেগ এ কো দিয়া নাছিলো আৰু জলকীয়া আছিলে জলকীয়া হাৰা হয় হয় জলকীয়া গুৰি।
অহ আৰু তেলটো কিমান দিছিলে আপুনি?
তেলটো তো মই পুৰা আধা বয়ামলৈকে
মানে আপুনি কিমান ডাঙৰ বৈয়ামত বনাইছিলে?
এই সৰু আধা কেজিৰ বটল এটাত, হয় হয়। মানে বেছি বনোৱা নাছিলো আৰু সেইকাৰণে বেয়া নালাগিলে, নহলে যদি বেছি বনাই থলো হয় তেতিয়ালৈকে অঁ গোটেই খিনি পেলাব লাগিল হয়।
হয় মানে আপোনাৰ ওবৰ ওপৰতো বেয়া হৈ গৈছে আমৰ আচাৰ। হেল্ল হেল্ল হেল্ল' মাত শুনা পাইছে? হেল্ল' হেল্ল' হেল্ল' গানৰ পৰা গুচোৱা, মোবাইলটো গুচোৱা যদি কিবা চাৰ্জ কৰে তেতিয়া হ'লে হেল্ল' একো শুনি একো শুনি পোৱা নাই মই। নাই, মই একো একোটা চোৱা নাই মই। এক একো শুনি পোৱা নাই! একো শুনি পোৱা নাই! হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল' হয়, মাততো শুনিছে বাবু?
অঁ, শুনিছো শুনিছো।
তুমি কাণৰ পৰা অলপমান আঁতৰত থোৱা মোবাইল তো, তোমাৰ যদি কিবা টাচ হৈ যায় তেনেহলে সেই এ মানে মাতটো ভালদৰে নাহে।
হয় হয়, মই মই মই একো টাচ কৰা নাই, মই এনে কাৰণৰ দূৰতে আছে, মই টাচটো হোৱা নাই একো মোৰ।
অঁ, এই সেইটোৱে মই সেই আচাৰৰ কথা যে কৈ আছিলো সেয়েহে সেয়ে হয় আৰু তোমাৰ মই মানে এ ভাবিলো যে আৰু দ্বিতীয়বাৰ সেনেকে মই নকৰো।
হয় হয়।
যিহেতু মোৰ এবাৰ বেয়া হৈ গ'ল।
উমঁ' হয়।
ইমান ধুনীয়াকে বনোৱা আছাৰ খিনি তাৰপিছত আৰু মই বনোৱা চেষ্টাই নকৰিলো আম
অঁ, অঁ, আপোনাক লাগে যদি ক'ব মই মই বনাই কিনে দিম আপোনাক দিয়ক।
হয়, হয়, মই, মই ভাবি আছিলো যদি যাওঁ সেইফালে গ'লে মই তোমাৰ ঘৰত এপাক সোমাই কিনে অলপ মানে আচাৰ হ'লেও আমৰ আচাৰটো লৈ আনিম বুলি ভাবিছো। কিন্তু সেইফালে মই যো যোৱাৰ সময়ো পোৱা নাই আৰু যদি যাওঁতো ঠিকে আছে মই তোমাক
হয়। আপুনি নাহিলেও মই বেলেগৰ হাতত হাতত দি কিনে পঠাই দিম দিয়ক আপোনাক। আপুনি কব এবাৰ মোক।
অঁ' ঠিক আছে ঠিক আছে বাৰু। মোৰ ভাল লাগিল তুমি যে আচাৰ বনোৱা আৰম্ভ কৰিছা। আৰু বিশেষকৈ আমৰ আচাৰ বনাই আৰু এইটো সময় তোমাৰ আমৰে ন' আহ' মানে এতিয়া গছৰ আম, তুমি তোমাৰ ঘৰতে থকা আম- গছৰ আম অঁ' বাহিৰৰ পৰা তুমি কেঁচা আম কিনিলে সেই আজিকালি এ চ'ব সেৰি সাৰ দিয়া আম পোৱা যায়। বাহিৰততো ভাল আম পোৱাই নাযায়।
নাপায় নাপায়। সেইটোৱে আৰু ভাল আম বাহিৰত নাপায়েই আপোনাৰ। হেল্ল'। হেল্ল! হেল্ল! মাতটো শুনা পাই আছে?
মই শুনা পাই আছো। তুমি শুনা পাই আছা?
অ প আ পাই আছো পাই আছো। আৰু সেইটোয়ে বাহিৰৰ আমটো আজিকালি বহুতে বেয়া বাজাৰৰ পৰা আম কিনিবাই নোৱাৰে। পোকা পোক ধৰি থকা কেতিয়াও এনে ডাঙৰৰে এনে বেয়া থাকে।
হয় হয় তাকেতো, মই যোৱা সপ্তাহত এ এক কেজি আম আনিলো। পকা আম এ বৰ খাব মন গ'ল আৰু এতিয়া আমৰ সময়টো সেইকাৰণে ভাবিলো আনি খাওঁ এবাৰ।
হয় হয়।
তাৰ পিছত আনি কিনে ঘৰত আহ কটাৰ পিছতে ভিতৰতো ধৰা পোক লাগি আছে।
হয় হয়।
আহ কিছুমানতো পচিও গৈছে।
হয় অ এইটো আৰু বজাৰৰ পৰা কিনা বজাৰৰ পৰা কিনা আমটো ভালকে মিঠাও নাথাকে, সোৱাদ সোৱাদোতো ভাল নাথাকে এইবিলাক।
হয় হয় সেই তাকেতো আৰু তোমাৰ বাহিৰৰ পৰা চালে একো নাই হোৱা। কিন্তু ভিতৰে ভিতৰে মানে তোমাৰ পোক লাগি গৈছে। বাহিৰত মই ধুনীয়াকে চাই আনিলো ভাল ভাল চাই আনিলো বাচি বাচি।
সেইটোৱে সৰুৱে মানে আপোনাৰ আপোনাৰ বেজি দি কিনে ডাঙৰ কৰা এইবিলাক। সেইকাৰণে এনেকা হৈ যায়।
হয় চাগে সেইটোয়ে হয়। সেনে
হেল্ল! হেল্ল! হেল্ল!
হয় মাত
হেল্ল' মাত অ শুনিছো শুনিছো।
অঁ সেই তোমাৰ এ বাহিৰত একো নহয় ভিতৰত ভিতৰে ভিতৰে তোমাৰ বেয়া হৈ যায়। মই ইমান ধুনীয়াকে চাই চাই আনিলো ভাল কেইটা উম সেই আহি ঘৰত খাটাৰ পিছতে বেয়া হৈ থাকিল।
সেইদিনা মইয়ো আনিছিলো বাজাৰৰ পৰা আধা কেজি মান সেনেকাই মানে চাইজতো আকৌ ডাঙৰ। না আপোনাৰ সোৱাদত আছে না কি আছে।
তাকেতো তাকেতো। এই ঘৰ মানে ইটো হৈ যায় আৰু ঘৰৰ হলে তোমাৰ একো নহয়। ভালে থাকে, আৰু সেইবোৰ বিশেষ কে সেইবোৰত বহুত কিবা বহুত কিবি ধৰণৰ মানে অ মিলাব ন নলগীয়া সেই দ্ৰব্যবোৰ মিলাই কিনে ৰাখি দিয়ে যে সেই কাৰণে সোনকালে বেয়া হৈ যায়। আ ঠিকে আছে দিয়া বাৰু তোমাৰ আহ যদি মই তোমাৰ আহ ঘৰত যোৱা হয় তেনেহলে মই তোমাৰ তাতে গৈ আচাৰ লৈ আনিম।
হয় মোক মই এবাৰ জনাই দিব মই আপোনাক বনাই কিনে থৈ দিম।
অ', ঠিক আছে দে বাবু।
উম, দিয়ক।